হেল্ল', অহ, শুন এয়া বহিছো।
অহ নামত গৈছেলি বোলে আহিলি?
অ এ আহি পাইছো।
অ কিহৰ নাম হৈছিলে?
এ মানুহ ঘৰত চাহ ধোৱা আছিলে মানে ন ভেটিত।
অ ন ভেটিত খোজকাঢ়িয়ে গলি না? অহ লগত আছিলে আ মানুহ?
আহ আছিলা আমাৰ পেহীয়েকহত।
অ অ ভালেই হৈছে দে। অ তাক গৈ আহিলে ওলাই গৈ আহিলে ভালো লাগ গে মন।
অ এই আমাৰ ভিনদেউৰ ফাল আও, মোমায়েকৰ জীয়েকহঁত।
হুও। তাতে ন ভেটিতে আছ ছে।
অ অ।
তাতে সেই গিৰিয়েক ঢুকালে আও সকাম পাতিছিলে।
অ--অহ
গ'লো
অ কিহে, কি খোৱালে? ভাল লাগে, কি খোৱালে জল
জলপান খোৱাইছে অ দৈ, জলপান, পায়স তাৰ পিছত, যাই পাম ত ৰুটি, চাহ
অ অ অ
এনেকে দি ছে তাৰপিছত আকৌ নাম ভগা পিছত জলপান দিছে, কোমল চাউল কোমল চাউলত দৈয়ে আকৌ পায়সো দিছে বা
অ' দুইটা দিছে অ। অ' ভালকে পাতিছে
ভালকৈ পাতিছে। ধনী মানুহ মাস্টৰ- ধনী আছিলে।
অ
মাস্টৰনী আছিল। এতিয়া ৰিটায়াৰ হৈ
অ সেইকাৰণে। উম উম ন ভেটিতে বনাই আছে।
উম ন ভেটিতে। এই আমাৰ মামা শহুৰহঁতৰ আকৌ মা টি দিছে নহয় জীয়েকহঁতক।
অ
অ' তাকে। আমাৰো দিছিলে নহয়, আমাৰ সেই ভনীয়েকহঁতকো দিছিলে দেখোন। আমাৰো আমাৰ মাটি খিনি যে
অ' অ'।
কিনি সেয়া সিহঁতে দিয়া।
অ' সেই সিহঁতে দিয়া কাউণ্টাৰবোৰ। ইমান মাটি আছিল নে? ইমা
আঢ়ৈ বিঘা অ বহুত মাটি আছিলে। আমাৰ সেয়া শাহু বি আঢ়ৈ বিঘা। ঠা দিছিলে।
অ, অ।
তাৰ পা ভনীয়েকজনীক যে বহুতখিনি দিলে। ভনীয়েকক এ, আমাৰ ইয়াতে আৰু।
অ, অ।
ওচৰতে বহুত মাটি দিছে। এতিয়া পুতেক হ'তে সেয়া। বহুত ডাঙৰ ডাঙৰ ঘৰ। বনাইছে।
হয় দে তেনেকুৱা মাটি চাটি থাকা বহুত ডাঙৰ।
উম, আগতে ন, আমাৰ শাহু বুঢ়ীহত বহুত ধনী আছিলে আৰু।
হয় দেই। ইমান উম, একে দাম মাত তিবিলাক অ, হয়নে?
অ, উম, তেতিয়া দিনৰ মাটি মুট নাছিলে যে।
মূল্য নাছিলেই।
মূল্য নাছিলে। উম, বহুত মাতি আছিলে। আকৌ তাতে এতিয়া দোকান চোক দোকান বনাই ভা, হেৰি ভাড়া দিছে। আকৌ নিজেও দোকান দিছে।
অ, উম, উম। হয় দে পুতেকহতে মানে দোকানেই দিয়ে আও, চাকৰি তাকৰি নকৰে আও ন?
নহয় উম, এনে আমাৰ মাম-মাম-মাহী। পুতেকহতে। মাহী পুতেকহতে দু কানদিয়ে। এই নাতিনীয়েকহঁতে, মামা পুতেকহঁতে। চাকই এই কয়। উকীল কয়। গমেন উকিল।
গমেন্তৰ উম, উম, হম, হম।
থাকা। আৰু পুতেক দুটা চাকৰি নকৰে কিবা কিবি কৰে। বিজনেজ কৰে।
অ, বিজনেছ। বিজনেছতে আজিকালি বহুত টকা দে।
অ, তাতে টকা বেছি। চাকৰি আ কি আ? মাহৰ মূৰত দহমহা কেইটাহে পাব ন।
তাৰ খোৱা, বোৱা, ধুৱা এসোপা কওঁতে চুন গুচি যায়গৈ।
অ। অ বিজনেছ কৈলে বহুত আ।
অ বিজনেছ। কৈলে ইফালৰ পৰাও আহে সিফালৰ পৰাও আহে। পইচাই পইচা, উম আৰু দে মানুহৰ চ ভাবেহে। চাকৰি কৰিলে বহুত। টকা বুলি এতিয়া মানে গম পাইছো। চাকৰি কৰিছে। কেইটা এ এ কোনফালে উৰি যায় গমেই পোৱা নাযায় একোৱেই নহয়। তাৰ ভিততো যা ঘৰত মানে যা মানে খেতি ধনি পথাৰ মা! আছে বহুত চব খেতি বাতি কৰে সেইবিলাক মানুহ আতি যায় আও
অঁইনখিনি হয়ে ন। আও দৰমহা পইচা খিনি আও তেতিয়া।
অ সেইখিনি খালি তেল নিমখ। কন তেল খিনিও খেতি থাকিলে কিছুমানত। তেলো নি কিনে, সৰিয়হ কৰিলে তেলো হয়, খালি নিমখ কন অ নিমখ কিনিহে খালি কিনিব লাগে আৰু উম। খালি চাকৰিটোৰ ওপৰতে মানুহৰ জীৱনটো চলাতো বহুত মুস্কিল দেই পঢ়া শুনা ল'ৰা ছোৱালী খোৱা বোৱা পা ধৰি খালি দৰমহা পইচাকেইটাই বহুত মানে মুস্কিল মানুহে ভাবে দূৰৈ পৰা চাকৰি কৰে বহুত টকা কিন্তু সেই অ কিন্তু কিমান মুস্কিল সেইটো শুনেও বুজি নাপায়
উম তাকে আও এটা মানুহৰ চাকৰি হলে আজিকালি নহয় ল'ৰা ছোৱালী অ ল'ৰা ছোৱালী পঢ়াওতে বহুত টকা যায় যে দুটা যদি সমানে হয় তেনেহলে এটা থ টকাই ধৰি ল খাই বই এটা টকা ল'ৰা ছোৱালী পঢ়াব পাৰে আও
পাৰি আও অ
আজিকালি আকৌ লোন চোন দিয়া হৈছে যে তুমি ঘৰতোকে বনাব
অ, লোন টো দিয়াৰ কাৰণে ঘৰটো বনাব পাৰে আও কিন্তু কি হব, লোণ কাটি থাকে তেতিয়া একদম মানুহ টানা টানি চিকটামি হৈ যাব
অ, চিকতামি হৈ যায়, চলোতে পইচা হুপা কাটি লৈ যায় আও
আমি ভাবো, ধনী মানুহ কিয় ইমান চিকতা সেতে ধনী মানুহ, বিলাকে মানে ডা ডাঙৰ এইবিলাক লোন লৈ পেলাই, কিবা এটা কাম কৰে গাড়ীকে ল'ব লোনত ঘৰ এটাকে বনাব, লোণত লোন লৈ পেলাই। মাটি এটুকুৰাকে ল'ব, ক'বাত টাউনত লোন লৈ পেলাই। পিছত হে ত লোণৰ দৰমহা সোপাহ তাত তাতে গৈ থাকে, আৰু পিছত মানুহ অকণমান দিয়া থোৱাত চিকতামি হয়, দিব নোৱাৰে কাবাক দিওঁ বুলিলে। মানুহে ভাবে, ইহঁতে চিকতা মানে নে আও সেই চাকৰি থাকিও, এক, অ, চাকৰি থাকি ও একো এটা নিদিয়ে হে বুলি ভাবে কিন্তু মানুহেহে বুজি পায় গাৱত তা আভেল এবো ল মাটি বাৰী হেন্তৰ বহা ঘৰতো থকা মাটি খিনি বহুত আহল বহল। হল তাতে, কিবা কিবি কৰিলে, খালে কিবা খিনি কৰি, বা ওচৰৰ মানুহে এঘৰে কিবা এটা লাগিলে দিলে, যা জাতিলাও, চাতিলাও সেইটোপাই হে সেত মানে মানে বুজি নাপায়, মানে অ সিহঁতে সেই কেটামান পইছা পালে বহুত
বহুত বুলি ভাবে অ চাও ন তেতিয়া চব কিনিব লাগে।
চব কিনিব লাগে, আৰু
অ, শাকৰ পা শুকতি লৈ, সেইকাৰণে দিগদাৰ হয়, আৰু ইয়াত দামো বেছি নহয়, ইয়াত যে কিনি আনি পেলাই বেচে ন। তাত গাঁৱত এতিয়া উ, ঘৰতে লাগে বেছি
বেচে আৰু অ নেবেচিলেও মানে মানুহ বিলাকে কি কৰে ইঘৰে সিঘৰক এনেই দিয়া দি কৰি থাকে। বা পেলাই দিব জাতিলাও খোপা নে অ এতিয়া লাগিব নহয়। দিব নোখোৱা খিনি এনেই পেলাই দিব অ পেলাই দিব তেওঁ মানে ন এনেই যায় আমি আক হে- হে কিটাকে কিনি আনি
কিনি আনি বহুত দাম হয় জাতিলাও এই বহাগৰ মাহত
অ কি হেৰি খোৱা নাই নেকি? এনেই গছ সোপা নাখা কিমাননো খাবি আ পেলাহে দিছো আমুকক দিছ উম আমুকক দিছো তামুকক দিছো এ সোপা পেলাই পেলনিহে গৈছে আমি বোলো সেইটো এইটো খাই শেষ হয় বোলো আকৌ তাক কিনি আনো পইচা দি। নে তেনেকে কওঁ আও গলে। তাকে বোলো এতিয়া হে নিজে কিবা এটা নক কৰিলে মানে সঁচাকৈ দেই বিজনেছ তাকে ভাবিছোঁ চাকৰি এটা চাকৰি
একয়ে নহয় আকৌ এটা নিজে কিবা এটা বিচ্চনেছ কি কৰিম ঘৰতে ক খুলি ল'বা লাগে আৰু এ পিঠা পনাকে বেচিলিয়ে হোটেল ঠিক কৰি ল'ব পাৰা তুন ন? হোটেল অ পায় নহয় ইয়াত হোটেলত ঠিক কৰি লবি চ বনাই পেলাই দি থাকিবি
অ তাকে সেইদিনাখন তহতৰ ওচৰ জনীয়ে কৈছে উ সেইটো কথা মোক।
অ পিঠা পনাইও দিব পাৰা অ তাইও দিয়ে ময়ও দিওঁ নহয় ময়ও দিওঁ অ এয়া হেৰি ভাপত দিয়া পিঠা বনাই মানুহে যেনে চাহ বেচে যে ভাপত দিয়া পিঠা বনাই দিওঁ ৰাতিপুৱাতে! হয়া লৈ জা। লই পেলাই বেচেগৈ চাহ
অ এটা
আমৰ কেতিয়া ধৰিল হেৰিকে দিয়ে আৰু সাত টকা মান সাত টকাকে দিয়ে মোক। এ মানুহ জনে দহ বেচে গৈ।
অ
তে তাইও এটা লাভ লব লাগিব ন অ মই যদি দহ দ টকাকৈ লওঁ তাই আকৌ এই দহ টকাত বেচিব নোৱাৰি
নোৱাৰিব নহয় পাঁচ টকাকে দিলেও বহুত আৰু অ পাঁচ টকাকে ছটকাকে দিলেও বহুত ঠিকে আছে দে ভ পাপদিয়হটো গিলাচত বনাওঁ নে কি
অ পিপি খাপত
কাপটোত বনাওঁ
অ নাইফল দি দিলীয়া ধৰি ল অকমান দামটো বেছি হয় নাৰিকল নিদিলে অকণমান কম হয় আৰু তেনেকে
কে কেইটাকে দি দি দি দি হেৰি দিব প
েই তাকো মানে হা মানুহজনীয়েও এনে হেৰি নিয়ে দিনটোত বিশটা ত্ৰিশটা মান নিয়ে
আহ অ
তাৰ পিছত আকৌ দৰ কাহ হলে হলে কোনোবা মানুহ বেছি হ'ল সেইদিনাখন তাৰছা আকৌ ফোন কৰি দিয়ে মই আকৌ তেনেকে বনাই দিওঁ
তিলপিঠা লয় নাই পেট
তেল পেঠা আহল অ অ অ তেল পিঠাওঁলক
অ তিল পিঠা তাকে আমাৰ ভন জানে নহয় তাইক ক'ব লাগিব ৰ বনাই দিবি
তিল পিঠাত তেল পিঠা।
অ'।
চব ল'ব।
দে
তই যি বনাই দিওঁ অ', বনাই দিলে মানে মানুহজনী ক'লে অৰ্ডাৰ লৈ ল'ব আৰু তেতিয়া মানুহজনে চাপ আছে জান'।
চাহ বেচে মানে অ'।
এ ধৰি লোৱা সেয়া উঠ দিলে তাৰপিছত মানুহে কিনি কিনি লৈ যায়।
অ', কব মই দিব লাগিব আৰু। কি পাওঁ, কি ভালকে অহ, ঘনাই দিয়' নে? হা।
কিবা এটাতো
কিবা এটাটো কৰি খাব লাগিব তাকে এনে, এনে এনে, এনে কোনে কি দিব এতিয়া, কেই টক কা এনেই এনে এটকা এটাও কৰোঁ পৰা নাপাওঁ।
হ'ব দে ন' ৰাখিছোঁ অ', অ', ৰা ৰাখ, মোৰ কাম এটা আছে।
অ', অ', হ'ব দে। ৰাখিছ' নে? তয়ে কাটি দিয়' নেকি? মইতো কাট
কৰি আছোঁ অ', এইজনী।
অ', মই কাটিবৰ কাৰণে অকমান মানে হেৰি লওঁক টো হেৰি চাই আছোঁ ৰ' কাটিম দে অ', আছ কাটি দিলে।